কি কৰি আছা বোলো তুমি?
মই আছো এয়া বহি আছো, তাৰপিছত।
অ', কিহৰ তাৰপিছত কি কৈ আছিলো নো, পাহৰি থাকিলোঁ নহয়।
না দেশৰ উন্নয়নৰ কথা, উন্নয়নশীল দেশ।
এ এইবোৰ বাদ দিয়া আৰু কি ক'ম আৰু এইবোৰ এতিয়া আট পাতিব এনেকে নোৱাৰি।
অ', এতিয়া উম বানপানী আকৌ সমস্যাটোৰ সৃষ্টি হৈছে বোলে ক'ৰবাত, ক'ৰবাত হা পানী বাঢ়িছে।
এ ক'বাত, ক'বাত মানে কি, তুমি অ' গুৱাহাটীতটো অৱস্থা নাইকিয়া, তুমি জানাই নিউজ পায়ে আছা চাগে, সদায় যদি চোৱা, তুমি।
হয়।
হয়নে?
হয়, হয়। পানী বাঢ়িছে ন।
তাৰ পিছত মানে কোৱাতটোতো ঘৰে, ঘৰে পানী হয়, দিয়াচোন।
অ', কালি কিন্তু বতৰটো কালি এ যোৱাকালি মই গৈছিলো ন গুৱাহাটী, বা বতৰটো বৰ বঢ়িয়া আছিলে, তোমাৰ ৰ'দো নাই বৰষুণো নাই তোমাৰ গোটেই দিনটো তোমাৰ মানে এতিয়া যেনেকুৱা ডাৱৰীয়া হৈ আছে, তেনেকুৱাই হৈ আছে।
উম, টো তাত সদায় বোলে হয় , আমি এতিয়া যে এতিয়া যে আছো এতিয়া তাত বৰষুণে পৰি আছে বোলে হিচ হিচ, হিচ, হিচ, হিচকে।
এতিয়া এই বৰ্তমান এতিয়া।
অ মানে আজি দিনটো তেনেকে পৰি আছে, অকণমান মানে জিলিং জালাং কৰে তাৰপিছত আকৌ মানে বতৰটো হিচ হিচ হিচ কে পৰে।
হয়।
কিন্তু আমাৰ আমাৰ ইয়াতে ধৰে আৰু গুচি যায় বা এই দুদিনহে কালি পৰহি পৰাহে মানে আমাৰ ইয়াত বৰ কৰা হৈছে ন কিন্তু তাত এনেকুৱা নহয় বুইছা।
হয় হয়।
তাত বোলে শ্বিলং শ্বিলং লগা হৈছে মানে, কিন্তু
ভৰি যায় ন।
অ' এই সেইটো সেইটো কাৰণে পানী হৈছে মানুহ বিলাকে নিজেই কৰি লোৱা মানে এইটো সমস্যা।
হয়।
হয় নে নহয়?
হয় হয় নিশ্চয়।
উম হয়। মানে কি জানা তুমি অ চৰকাৰে চব বস্তু সুবিধাহে কৰি দিব লাগিব, তাত ত মানুহে নিজে সহযোগ কৰিব লাগিব ন সেই কামটোত। হেল্ল'। হেল্ল'। হেল্ল'। অ মাত বোল নাইকিয়া হৈ গ'ল যে হেল্ল'। উম। তেনেকুৱা আৰু দিয়া কি কবা, তুমি এতিয়া কি কৰি আছা? অ। অ' বান্ধি লোৱা বাৰু গৰুটো। মই মানে এয়া বহি আছো অ, কিবা এটা খাওঁগৈ বোলো। হেল্ল' তোৰ মানুহটো নাইকিয়া নিচিনা হ নাইকিয়া নিচিনা হৈ গ'লা বোলো।
এতিয়া শুনিছ নে নাই সেইটো কোৱা?
শুনি আছো শুনি আছোঁ এতিয়া।
অ এতিয়া কোৱা ভাত কিহে খালা?
ভাত আজি, আজি মাছ বনাইছিলে। মাছ মাছ আৰু মৰিচা আলু এনেকে দি পেলাই ম মাছ বনালে তাৰপিছত এনেকে ভাজি ভেন্দি ভাজি এখন বনালে ঘৰৰে ভেন্দি।
হয়।
উম।
আমাৰো একেই আৰু সেয়াই। বুইছা।
উম উম।
ঘৰৰ তোমাৰ হেৰি আছিলে তিয়হ আছিলে তিয়হ খালো। তোমালোকৰ খেতি বাতি কৰা নে নকৰা?
অ' আমাৰ খেতি বাতি কি কৰিবা, আমাৰ কোনো মানুহ নাই নহয় মা মই হে থাকো।
হয় এনেই বেলেগ আ মানুহ দুনুহ লগাই দিয়া নাই কাম মানে খেতি বাতি কৰিবলে মাটি মাটি কথা আছে নে নাই?
মাটি চাতি নাই আমাৰ দিয়া আমি নাই আমাৰ নাই দিয়া আমি কিনি তেনেকে খাওঁ একো কৰিবলৈ নাই আমাৰ।
অ' অ 'অ।
তোমালোকৰ আছে নে নাই।
আমাৰ নাই চব মাটি মানে ককা দিনতে বেছি দিলে বুজিছা।
উম
কিনো কৰিবা।
অ আমাৰো নাই মানে সেই অ মই মানে মামা ঘৰত হে আছো যে মামাহঁতে মানে এনেকে কৰে আৰু আমি মান বেলেগত থাকো আমি এনেকে বুজি নেপেবা দিয়া এইবিলাক কথা ধেৰ কথা আছে।
অ হ'ব দিয়া বাকী কোৱা খা খবৰ কোৱা?
খা খাবৰ মানে আছো আৰু কাইলৈ যাবানে তুমি হেৰিলে।
অ যাম যাম। মানে তোমাৰ মোৰ মেইন তোমাৰ কি সমস্যা। টো কি জানা মেইন সমস্যাটো কি জানা।
উম কোৱা চোন। শুনি আছো কোৱা হেল্ল'।
এই তোমাৰ মানে ছাতি নাই বুজিছা ব ছাতি নাই যে বৰষুণ দিলে মানে অলপ সমস্যা আহি যায়গে।
বাৰু হ'ব বাৰু তুমি বৰষুণ দিব নালাগে বৰষুণ দিলে যাব নালাগে বাৰু। জ্বৰ চৰৰ্দি হৈছে বহুত বেয়া বেয়াকৈ হৈছে তুমি চাগে কালি হস্পিটেলত যাওঁতে পাইছা।
হয়
উম মানে যদি নিদিয়ে তেনেহ'লে যাম দিয়া হ'ব।
অ অ
উম।
নিদিলে যাম বাৰু নিদিলে যাম।
উম
বাদ বাদ বাকী হেৰি আ
বাকী ক'বাত তুমি ফুৰিব যাবানে কৰবাত লগৰবিলাকত আক আলোচনা কৰিছানে ফুৰিব যোৱা কথা।
নাই মানে নাযাও দিয়া এই কতনো যাম আৰু পইচা পাতিৰ ধেৰ অভাৱ বুজিছা। এতিয়া মানে মোৰ ধেই কাম নাই নাই নাই। নাই নাই নাই কাপোৰহে চিলাব লাগিব।
অ চিলাই লোৱা সময় হ'লে ন তুমি ক'ৰবাত যাম বুলি যে কৈছিলা। উম কাপোৰ এয়াতে চিলাব পাৰিব বুজিছা তুমি নালাগে তাত যাবলৈ যদি তাত ফোন ফোন আছে যদি ফোন কৰি পেলাই সুধি লোৱা। কেনেকুৱা কেনেকুৱা কাপোৰ লাগে। তুমি মানে সেইখন দোকানত যে মই যে চিলাওঁ যে। শুনিছা। হেল্ল' তোমাৰ নেটৱৰ্কটো বৰ দিগদাৰ দিয়া।
হয় হয়।
অ সেইখন দোকানতে সেইখন দোকানতে চিলাব পাৰা সেই মানুহ দুজন যে মোৰ যে চিলাই চিলাই দিছিলে। তুমি যে চিনি পোৱাই চোন।
অ
অ সেই মানুহটোক ক'লেই হ'ল তোমালোকৰ হেফালে বুলি যে কৈছিলা সেই মানুহটোক মানে অকণমান কমাই দিয়ে। এ এ কমাই দিয়ে মানে দুটা চাৰ্ট একেলগে চিলাই ল'বা বুজিছা।
অ
লাগে গৰমত এটা ধুলে এটা লাগেই মানে পেণ্টটোত কিয় মানে পেন্টটোকে মানে চোলাটো বিশেষকে লাগে।
লাগে লাগে হয়।
অ সেইকাৰণে দুটা চাৰ্ট একেলগে চিলাই ল'বা আমাৰ দুটা তিনিটা এনেকে কাপোৰ চিলালে মানে অলপ কমো লয় কমো লয়। লাগিলে তুমি ক'বা আৰু ইয়াপাই নি থাকো কমাই লওঁক যদি চাৰিশ ক'বই ন' আজিকালি বহুত দাম কৰে এইবিলাকত। অলপ কমাই ল'বা আৰু মানে এহেজাৰ, য'ত মানে তোমাক পোন্ধৰশ কয় তুমি আঠশ নশত কৰিব বিচাৰিবা মানে জোৰ কৰিবা। কাৰণ ইয়াৰ পাই চিলাই থাকো আগৰ পৰাই কিনি নিছো এনেকে ক'লেই হ'ল মানে সিহঁতে ইমান কোনো নাই ন' আৰু মোৰ ভণ্টি মানে লগৰ এজনীও ইয়াৰ পৰাই চিলাই থাকে। তাই কৈ পঠাইছে তেনেকে ক'বা আৰু মানে তেতিয়া এনে অলপ ক'লেহে দিয়ে ন' বিলাকতে।
উম
উম মইতো সেইখন-সেইখনৰ পৰাই চিলাই বা। সেইখনৰ বস্তুবিলাক কাপোৰ চাপোৰ মানে সেইবিলাক ভাল হয় মানে চিলনি টিলনি বিলাক ভাল হয়। দামটো কমাই দিয়ে বাৰু। মই আগৰ পৰা যিমান কাপোৰ চিলাইছো সেইখনৰ পৰা, এবাৰ চিলাইছিলো প্ৰথম মানে হায়াৰ ছেকেণ্ডাৰীত পঢ়ি থাকোঁতে।
হয়।
শুনিছা উম তুমি কেতিয়া চিলোৱা চিলাবা আৰু সময় হ'ল নহয় আজি বিশ তাৰিখ হ'লেই।
অ' মই তোমাৰ আ চিলাম চিলাম এই কেইদিনতে
তোমাৰ হেৰি শেষ হোৱা পিছত অ' তোমাৰ এয়া হেৰি ট্ৰেইনিং শেষ হোৱাৰ পিছত তোমাৰ কলেজো পঢ়িবই।
হয়
বাকী তোমাৰ কলেজ চেঞ্জ নহ'ল আৰু নহয় ন'।
নাই নহ'ল তোমাৰ? আ আগৰখনকে হৈছে বা একো নাই বাৰু আগৰখনতে যাম।
ঠিকে আছে বাৰু।
লগ চগ পাম আৰু দিয়া কেতিয়াবা।
পাম পাম। বাত বাকী এতিয়া কি কৰি আছা?
এ বাহিৰতে বহি আছো দে। ঘৰৰ ভিতৰত থাকিব মন যোৱা নাই এ আজিকালি থাকি থাকি ভাল নলগা হৈছে ঘৰটোতে সোমাই থাকি।
হয় হয়।
ৰ'দটো দিলেও গৰম লাগে, বৰষুণতো দিলেও মানে কিবা। ভাল নালাগে। কিবা মানে আজিকালি গা মান মনবিলাক ভাল লাগি নাথাকে।
মানে তোমাৰ বতৰটো এনেকুৱাই বুইছা।
উম কৰ'বাত যাব মন যায়, যাবলৈ পইচা লাগিলে নহয়
লাগে লাগে। আজিকালি ভাই তুমি আ ক'তনো ফ্ৰীতে যাব পাৰিবা কোৱাচোন।
তেলবিলাক তেলৰ দাম বাঢ়িছে, ভাড়াবিলাক ইমান হৈছে।
তেলৰ দাম বাঢ়িছে সকলো বস্তুৰে দাম মূল্য বৃদ্ধি কৰি আছে।
উম সেইটোতো হয়। সেইকাৰণেতো দাম বাঢ়ি বাঢ়িছে তেলৰ দামো বাঢ়িছে তেলৰ দাম বঢ়াৰ লগে লগে ভাড়া দামো বাঢ়িছে।
হয় হয়।
ক'বালে যাব মন যায় আক' লগৰো নাই তেনেকুৱা কোনো।
হয় হয়।
তাকে এজনীক সুধি চাব লাগিব তাই মানে খুব ঘূৰি ফুৰে ন। অ।
কোন বোলে অ'অ' তোমাৰ লগৰ এজনী।
হম এই ইজনী নহয় আকা আকা।
অ গম পইছোঁ।
অ' তাইকে ক'ম তাই আকৌ ঘূৰি ফুৰা ফটো চটো পাই থাকোঁ, তাকে মই কৈছোঁ। আকৌ বোলে যাব এটাই কাহি শেষ হ'ল বোলে। উম ভালে কৰে দিয়া অলপ থাকিব লাগে আৰু জীৱনতটো আৰু সদায় ঘৰত একমত নাথাকে নহয় ন। বাকী তুমি এতিয়া উম তুমি এতিয়া কি কৰি আছা?
মই এ বহি আছো ঘৰতে আছো।
উম গৰু গাই বান্ধি হ'ল নে।
শুনিছানে। গৰু গাইকেইটা বা বান্ধা নাই যামহে বান্ধিম নাই নাই নাই যোৱাই নাই যামহে।
অ' ঠিকে আছে।
বুইছা।
নে গাখীৰ চাখিৰ বেছি আছে ন তোমালোকৰ
হা
তেনেকে নোলায় নহয় তেনেকে নোলায়।
তেওঁ মানে। এয়া দুই তিনি ঘৰক নিদিব দুঘৰক তিনি ঘৰ দিব।
অ 'কিমান মানকে দিয়ে
এক পোৱাকে দিয়া যায় তিনি‌ ঘৰক তিনি পোৱা দিওঁ এক এক এক পোৱাকে দিয়া যায় তিনি ঘৰত তিনি পোৱাকে দিওঁ।
অ'আচ্ছা কিমান লিটাৰ কিমানকে বেচা তুমি তোমালোকে?
এ মই সেইবোৰ দাম চাম নাজানো বুইছা মানে। দেউতাহতে মই খালি মানে গৰুজনী গাখী নি দি থোৱা হয় ডিউটি মই বাকী একো কৰিব নাজানো।
অ ৰ'বাচোন দেই তুমি এ লাইনত থাকাচোন মই আকৌ ফোন কৰো ৰবাচোন। সেইটো ত দিগদাৰ হৈ আছে।